অ, তুমি কি কৰি আছা?
ৰৈ আছো ৰ'বা, মানে ভাত খাই উঠিলো অকমান আগত, ভাত পানী খালো। তুমি খালানে?
আমাৰ ভাত হোৱাই নাই ৰ'বা। এই খামহে এতিয়া। মানে, আজি অলপমান বাহিৰত ওলাই গৈছিলো অহ, ঘূৰি আহোতে মানে দেৰি হ'ল, ইমান গৰম, অ, গৰমৰ কাৰণে মানে ভাতটো লাহে - লাহে এতিয়াহে বনাই আছো। এতিয়া খাম আৰু অলপ পিছতে।
ঠিকেই আছে। অ, মই তোমাৰ লগৰ এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰো ভাবিলো। বৃহৎ খুব গুৰুত্বপূৰ্ণ বিষয় বস্তু যে বুলি যে ক'লা গৰম মানে খুওব বাঢ়িছে। গতিকে এই গৰম আজি কালি প্ৰকৃতিৰ যিটো বাতাবৰণ মানে হঠাৎ যেন সলনি হৈ গৈছে। আগতে
আগতে মানে ধৰা, ইমান গৰম নাছিল। এই এতিয়া লাহে - লাহে মানে আজি সেইবছৰৰ পৰা এইবছৰ বিৰাট মানে হেৰি গৰমটো বেছি হৈছে। এইবিলাক গছ-গছনিবিলাক যে সব কাটি তহিলং কৰি পেলাল। প্ৰদূষণ মানে হৈছে, গাড়ী-মটৰ হেৰি বেছি হৈ গৈছে। সেইটো কাৰণে মানে গৰমৰ উৎকটটো বেছি হৈ গৈছে।
ঠিকে- ঠিকে, তুমি একেবাৰে সঠিক কথাকে কৈছা। মানে আজি কালি মানুহ মানে বিজ্ঞানৰ উন্নতিৰ ফলত ইমানেই মানে গাড়ী মটৰ বা এ এঘৰ মানুহৰে মই দেখিছো, প্ৰায় চাৰি পাচখনকৈ গাড়ী থাকে। গতিকে তেনেকৈ যদি সেইটো হাৰত গাড়ী থাকে, তে গাড়ী মটৰৰ পেট্ৰল-ডিজেলৰ ফলত যি মানে এহ, ধোৱা ওলাই বা কল-কাৰখানাতো দিনে নিশাই চলি আছে। কল কাৰখানাৰ পৰা নিৰ্গত হোৱা ক'লা ধোঁৱা, এইবোৰে মানে আমাৰ যিটো মানে প্ৰাকৃতিক বাতাবৰণ মানে বহুখিনি ক্ষতি কৰিছে বুলি ভাবো, তুমি ভাবানে?
হয়-হয়, নিশ্চয়। সেইয়াতো, সেইটো কাৰণেতো আমাৰ অ'। পৰিৱেশটো মানে বিনষ্ট হৈ গৈছে আৰু আমাৰ হেৰিয় কাৰণে এইবিলাক প্ৰদূষণৰ কাৰণে।
হয়, হয়, ঠিকেই কৈছা। আৰু এই মানে কি হয় এতিয়া অ', সেইটোতো প্ৰদূষণ হয় আৰু মানুহ মানুহবিলাকে মানে এনেকুৱা কৰে কিছুমান আজি-কালি প্লাষ্টিক বেছিকৈ ব্যৱহাৰ কৰে সেই প্লাষ্টিক ব্যৱহাৰক ধৰক প্লাষ্ট একদম মানে আহ বো মাটিত পচি নাযায় সেই গতিকে প্লাষ্টিক বিলাকে মা মাটিৰো প্ৰদূষণ কৰে আৰু মা টি প্ৰদূৰণৰ ফলতো জানায়ে। যে খেতি বাতিবোৰ মানে ভাল নহয় কিবা এটা যদি তুমি ৰুব বিচ ৰা সেইটো ভাল যিটো মানে মাটি খিনি মানে এই প্লাষ্টিক বোৰে বেয়া কৰি পেলাই হয় নে।
হয়- হয় নিশ্চয় সেইটো কাৰণেতো আজি আজিকালি প্লাষ্টিকটো প্ৰায় মানে উঠি যোৱা নিচিনাই আৰু কিছুমান প্ৰায় জেগাত লাষ্ট টিকটো চলিও আছে এতিয়া প্লাষ্টিকটো যদি উঠি অ একেবাৰে যদি চৰকাৰে যদি গভৰ্মেণ্টে যদি প্লাষ্টিক বৰ্জ কৰিলে হয় তেতিয়া আমাৰ মানে প্ৰাকৃতিক পৰিৱেশটো অলপমান উন্নত- উন্নত হ'ল হয় পৰিৱেশ ভাল হ'ল হয়।
ঠিক সঠিক কথাকে কৈছা উম ইয়াৰ ওপৰত চৰকাৰে অকমান দৃষ্টি ৰাখিব লাগে। তাৰোপৰি ধৰা এই মানে কিছুমান দুষ্ট প্ৰকৃতি ৰ লোকে গছ গছনি কটা বনাঞ্চল ধ্বংস কৰা মানে জ্বলাই ধৰণৰ মানে এনেকুৱা ধৰণৰ কাম বিলাক কৰে গতিকে যিবিলাক মানে আমাৰ পৰিৱেশৰ মানে বাবে বহুতো মানে অপকাৰ সাধন কৰে।
উম, হয় তুমি ঠিকে কৈছা। তুমি শুনি আছানে।
অ'। মই শুনি আছো-শুনি আছো মানে প্ৰকৃতিৰ মই কৈ আছিলো প্ৰ কৃতি মানে আমাৰ গছ গছনি কটা যি বিলাক ধ্বংস কৰি দিয়া যাৰ মানে জীৱ জন্তুৰো মানে থকাৰ প্ৰভাৱ হৈ গৈছে এতিয়া চাবা জীৱ জন্তু বিলাক য যদি মানে তেওঁলোকৰ ঠাই বোৰ যদি আমি জ্বলাই পেলাও ধ্বংস কৰো গছ গছনি কাটি পেলাও তেতিয়াহ'লে তেওঁলোকে মানে আমাৰ এই জনবসতি থকা অঞ্চলত নাহি ক'ত আহিব। বহুত সময়ত ঘটনা এনেকুৱা ঘটনা শুনাৰ পিছত বোলে আ বা পা বাঘ ওলাই আহিছে ৰাজপথলৈ। বিভিন্ন জীৱ- জন্তুৰ ৰাজপথলৈ ওলাই যায় আৰু যদি তেওঁলোকে থকা ঠাই বিলাক যদি আমি এনেকৈ মানে কৰো তেতিয়াহ'লে নিশ্চয় তেওঁলোক ওলাই আহিব ক'ত যাব নেকি কয় এই।
একদম একদম ঠিক কথাই কৈছা। তুমি যিটো কৈছা সেইটো কথা গছ-গছনি কাটি কুটি ধ্বংস কৰি পেলাইছে সেইটো কাৰণে মানে- মানে হেৰিয়াত এ থাকে সিহঁতে মানে পুৱাত থাকিবৰ কাৰণে সিহঁতৰ জেগাই নোহোৱা হৈ গৈছে গছ গছনি নহ'লে সিহঁতে ক'ত এ থাকিব বাঘ বা হেৰি ভালুক সেইবিলাক আৰু হেৰিয়ে হব গছ গছনিলে নহলে আৰু ৰাজ পথলৈ ওলাই আহিবই
সেইটো কাৰণে মানে গছ গছনি কটাটো মই মানে মোৰ ফালৰ পৰা মানে মই এইটো ভাল দেখা নাই আৰু গছ গছ গছনি ৰুবহে লাগে কাটি ধংস কৰিবতো নালাগে গছ গছনি যিমান পাৰে সিমান উম মানে ঘৰে ঘৰে হওক ৰাস্তাত পদুলিয়েই সকলো নিজৰ হেৰিটো ৰাখিব লাগে পৰিৱেশটো
সঠিক কথাকে কৈছো যেতিয়া চোৱা দেই আমি গৰমৰ কথা আৰম্ভণিত পাতিছিলো এ সেই গৰমৰ মানে মই ভাবো এটা প্ৰধান কাৰণ হৈছে যিবোৰ এতিয়া চাবা গাঁৱে ভূঞে বা এনেকুৱা অঞ্চল বিলাকত য'ত মানে বেছি পাহাৰ গছ গছন তাত কিন্তু অকমান বাতাবৰণ টো ঠাণ্ডা পাবা তুমি এতিয়া আমাৰ মহানগৰীৰে যদি কথা কৈ গছ গছনি প্ৰায় নায়েই এক হিচাপে গৰমটো সেই হিচাপে উৎকট গৰম পৰে যিহেতু গছ গছনি নাই আমি কত চাহ টুকুৰা ৰওঁ বুলিলেও মানে ক'তো মানে তুমি গছ এডালৰ ছা ত ৰ'ব নোপোৱা হয় নে গতিকে গৰমটোতো হ'বই আৰু মই এটা মানে কত বা পাইছিলো যে এতিয়া মানে যিবোৰ আমি অকমান আগত আলোচনা চনা কৰিলো যে কল কাৰখানা গাড়ীৰ পৰা ওলোৱা যিবোৰ মানে ধোঁৱা কলা ধোঁৱাবোৰ মানে বায়ুমণ্ডলত মিলিত হৈ আমাৰ যি অজন মানে স্তৰ আছে অজন স্তৰটো মানে ক্ষতি কৰি আছে ফুটা কৰে সেই ফুটা কৰাৰ ফলত সূৰ্যৰ ৰশ শ্মিটো মানে পোনপটীয়াকৈ আমাৰ পৃথিৱীৰ স্তৰত পৰে যাৰ ফলত মানে এই অজন স্তৰটোৱে মানে আধাতে সেই ৰশ্মিটো ৰ মানে কমাই দিয়ে কিছুসংখ্যক গতিকে যদি এতিয়া অজান স্তৰটো যদি মানে ফুটা হৈ থাকে এনেধৰণৰে ক্ষতি হৈ থাকে তেতিয়াহ'লে মানে সূৰ্যৰ যিটো উত ত সেইটো মানে পোনপটীয়া ভাৱে আমাৰ পৃথিৱীৰ স্তৰত পৰি আৰু মানে যি এতিয়া গৰম পৰি আছে বৰ্তমান ইয়াতকৈ মানে অধিক গৰম হ'ব বুলি মানে মানে সকলোৱে কয় বা বিজ্ঞানীসকলেও এইটো মানে এতিয়া কৈছে গতিকে আমি এনেধৰণে মানে আমাৰ পৰিৱেশৰ বাতাবৰণ টো মানে ধ্বংস কৰা ধৰণৰ এনেকুৱা কাম আমি নকৰি যদি এতিয়া তুমি মন কৰিবা এই নতুনকৈ টিভি গাড়ীসমূহ ওলাইছে বেটাৰী বেটাৰীৰে চালিত গাড়ী ওলাইছে গতিকে সেনেকুৱা ধৰণৰ গাড়ী বোৰ বে ব্যৱহাৰ কৰিলে মই ভাবো আমাৰ প্ৰকৃতিৰ বাতাবৰণটো মানে আ ভাল হৈ থাকিব তুমি কি কোৱা এই ক্ষেত্ৰত
খুব সুন্দৰ কথা কৈছা ঠিকেই সেইটোৱেইটো যদি ইমান এতিয়া প্ৰত্যেক মানুহৰ ঘৰত যদি পাঁচ ছয় জনকে মানুহ আছে পাঁচ ছয়খনকে গাড়ী আছে প্ৰত্যেকে এনেকে গাড়ী মটৰ বিলাক মানে ৰাজপথত ওলাই গ'লে সেই ধোঁৱা ধোঁৱাইতো হেৰি গোটেই হেৰিটো পৰিৱেশ টো মানে বিনষ্ট কৰি পেলাই সেইটো কাৰণে বেটাৰী চালিত গাড়ী ওলাইটো এতিয়া খুবেই ভালেই ভালেই হৈছে যি ওলাইছে মানে সেইটো কাৰণে মানে মইও তোমাৰ লগত একমত আৰু
এতিয়া মানে চৰকাৰ প্ৰশাসনেও এই এই ধৰণৰ মানে বেটাৰী চালিত গাড়ী সমূহৰ মানে প্ৰচলন মানে এ বৃদ্ধি কৰিবলৈ গৈ আছে গতিকে মানে আমিও সেই ধৰণী গুৰুত্ব দিয়া উচিত মানে নতুনকৈ এতিয়া ধৰা যিসকলে মানে পেট্ৰল, ডিজেলৰ গাড়ী কিনিম বুলি ভাবিছে, তেওঁলোকে যদি এনে ধৰণৰ মানে বেটাৰী চালিত গাড়ী কিনে তেওঁলোকৰ ধৰা মানে এ খৰচো কমিব বা আৰু আমাৰ পৰিৱেশৰ বাতাবৰণো মানে এ ভাল হৈ থাকিব বুলি মই ভাবো আৰু আমি অধিক হাৰত বৃক্ষৰোপন কৰিব লাগিব আমাৰ তাৰ বাহিৰে বেলেগ অত্য়ন্তৰ উপায় মই নাই বুলিয়ে ম ভাবিছোঁ। তুমি কি কোৱা?
ঠিকেই কৈছা। তোমাৰো কথাৰ লগত মোৰো সেই একে একমত, ময়ো
হয়, হয় এতিয়া মানে আমিও এ প্ৰায় কেইদিনমান আগতে, বৃক্ষ কাৰ ৰপ বৃক্ষ ৰূপণ কাৰ্যসূচী আমি কৰিছিলো যিটো বিশ্ব পৰিৱেশৰ, প্ৰায় আমি তিনিশ মান গছ পুলি বিভিন্ন ঠায়ে - ঠায়ে ৰুইছো। সেইবোৰ আমি বৰ্তমানেও মানে, মানে প্ৰতিপালন কৰিছো, গতিকে তোমালোক আমি বৃক্ষ কাৰ্যসূচী কৰিছানে?
হয়, হয় আমিও, বৃক্ষ কাৰ্যসূচী আমাৰ ইয়াত মানে, হেৰি আমি ৰোপন কৰিছো। আমি প্ৰায় হাজাৰৰ ওপৰত গোটেই মানে আমি আমাৰ গাঁৱলীয়া ঠাইটো। আমি বহুত মানে আমি লগ বন্ধু লগ হৈ মানে একেলগে একত্ৰিত, হৈ মানে আমি গছ পুলি ৰোপন কৰিছিলোঁ আমিও এনেকৈ গছপুলিবিলাক গৰু ছাগলীয়ে নাখাবৰ কাৰণে আমি প্ৰটেক্যচন দিছোঁ। আৰু আমি তেওঁলোকক সাৰ পানী যোগান ধৰোঁ
এনেকে
হয়, হয় খুব সুন্দৰ, ভাল কাম কৰি আছা তোমালোকো গতিকে, এনেদৰে মানে আমাৰ আহ ধৰণীখন মানে সেউজীয়া কৰিবলৈ বা আমাৰ। যি মানে বা আগৰ বাতাবৰণ ঘূৰাই পাবলৈ হলে এনেধৰণে কাম কৰি যোৱা, শুভেচ্ছা থাকিল, তেতিয়াহ'লে আজি আমি আৰু বেছি দীঘলীয়া ন কৰো আমি আজি ইমানতে সামৰো, আমি ভাল ধৰণে কথা পাতিম এই বিষয়ে হবনে।
হ'ব ঠিকেই কৈছা, পিছত আকৌ লগ পালে আমি বহলাই আলোচনা কৰিম ধন্যবাদ।
ধন্যবাদ।